অ ছাৰ অঁ শুনি আছোঁ কোৱা
অহ কি কৰি আছা
মই এনে আছো তুমি কি কৰি আছা
মই এনেই আছো বাকীহ নাই নাই খোৱা নাই ৰবা এতিয়া বৰ্তমান ম একো মানে ৰাতিপুৱাই ৰাস্তাটোৱে আৰু চাহকাপ আৰু বেলেগ একো খোৱা যোৱা নাই
অ আচ্ছা মই খালো ভাত খালো চ চাওঁ খালোঁ মৰ্ণিং সোনকালে উঠিছো আজি ৰবিবাৰ যিহেত টো মানে এতিয়া ভাতটোত খাই ললো আৰু কোৱা
উম অ বাকী মানে এতিয়াতো ছোৱালী বতৰটো কেনেকুৱা তোমাৰ কৰি এইপিনে
আমাৰ ফালে মই যিহেতু গাঁও অঞ্চলত ব মানে থাকোঁ ত' ঠাণ্ডাই আছে আজি বৰষুণ বৰষুণৰ ভাৱ হৈ আছে অকমান তোমালোকৰ ফালে
আমাৰ ইফালেও মানে বৰুষুণ মানে অলপ আগতে দি আছিল বা তেতিয়াই এৰিলে আৰু
উ আচ্ছা আচ্ছা ঠিকে আছে উ বউষুণ আহিব পাৰে অকমান দেৰিকৈ মানে এতিয়া বৰ্তমান অহা নাই
অহ
বাকী এনে দিনটো মানে তুমি কেনেকে কটোৱা মানে কৰি পিনে ভাল পোৱাৰ দিনত মানে হবি এটা
হবি বুলি কলে দিনটোত মানে মই কিদৰে কতাও কৈ আছো তোমাকক অকমান কৈ দিওঁ মানে হবি বুলি ক'লেতো মোৰ হবি বহুত কেইটাই আছে এ দৌৰা এটা হবি আছে আৰু তোমাৰ উ যিকোনো হ'ব মানে মই ভাবো যে যি কোনো এটা কামতে মোৰ হবি মোৰ ভাল লগা কাম বোৰে হবি বুলি ভাবো এ প্ৰথমতে প্ৰথমতে ধৰা ৰাতিপুৱাই উঠোঁ উঠি ব্ৰাছ ব্ৰাছ কৰো তেনেকৈ ব্ৰাচ চ্ৰাচ কৰি তোমাৰ নিজে ধৰা নিজৰ কামখিনি কৰি বাহিৰত যাব লগা কামখিনি কৰি অকণমান চাহ পানী খাই অলপ ৰেষ্ট লয় মানে আমাৰ ওচৰতে খেলপথাৰ আছে তাত অকমান দৌৰিবলৈ যাওঁ তেনেকুৱা আৰু প্ৰথম আৰম্ভণিতো তেনেকুৱাই হয় ৰাতিপুৱাৰ। তোমাৰ পিছে?
মোৰো চোৱা তোমাৰ ৰাতিপুৱা পাঁচটাত সাৰী পাওঁ তাৰপাছত তোমাৰ ব্ৰাছ কৰি পিনে দৌৰিব যাওঁ
হয়
তাৰ পৰা আহি পিনে অলপমান মানে পঢ়িবলগীয়া কাম থাকে না অলপ চাৰিটো কৰোঁ তাৰপিছত অলপ ৱৰ্কআউট কৰোঁ হোম ৱৰ্কআউটতে তাৰপিছত এনেকেই বা কী দিনৰ বেলেগ কামখিনি কৰোঁ আৰু আৰম্ভ কৰোঁ
হয় হয় হয় তেনেকৈ আৰম্ভ হৈ যায় আৰু ন
বাকী আজি-কালি চাব গ'লে তোমাৰ বেছিভাগ মানে বৰ্তমান চাওঁ যে ল'ৰা ছোৱালী বিলাকে আৰু মোবাইলতে বিজি হৈ থাকে মানে
হয় আজি-কালিতো দেখিবলৈ পাওঁ মানে আজি-কালি ম'বাইল নোহোৱাকে ল'ৰা ছোৱালী সকলে মানে থাকিব নোৱাৰে প্ৰায়ে আগৰ দিনৰ কথা বেলেগ আছিলে আজি-কালি মানে ম'বাইলটো এটা মানুহৰ মানে যেনেকুৱা হাত ভৰি থাকে ন তেনেকুৱা এটা মানে অংগৰ নিচিনা হৈ গৈছে। মানে ম'বাইলটো লাগিবই মানে আজি-কালি সৰু ল'ৰা ছোৱালী সকলোকো দেখলৈ পাওঁ বা সিহঁতে মানে
উম
ভাত খোৱাতৰ পৰাই মানে আদি কৰি মানে মুখতো থাকে বা মাক দেউ তা সকলেও দি দিয়ে ম'বাইলটো মানে ধৰা সিহঁতক মোবাইলটো দিলে সিহঁ তে ম'বাইলটো চাইছে ভাত পানী খাব তেনেকুৱাই হয় তেনেকুৱা দেখো মানে সেইটোতো সেইটো আচলতে ইমানো মানে মোবাইলটো দিব নালাগে ল'ৰা ছোৱালীসকলক সেই এইটো অলপমান মানে আগৰ দিনৰ কথা বেলেগ আছিল সেইটো মানে এতিয়া ল'ৰা ছোৱালী সকলে মানে বেয়া দিশত যোৱা বুলি মই ভাবোঁ তুমি কি ভাবা
উম এতিয়া এই চাব যোৱা তুমি আ মোবাইলটো মানে এটা ক্ষেত্ৰত মানে ভালো কিছুমান ক্ষেত্ৰত বেয়াও
হয় হয়
এতিয়া তুমি আহ যদি আহ চোৱা আহ বৰ্তমান এটা এক্জাম্পল দিওঁ আৰু
হয় হয় কওকচোন
এটা ছোৱালী ধৰা মানে তাই গান গাই ভাল পায় বা ষ্টেজত গান গাব লাজ কৰে মানে তাই ভাবে চাগে মানুহে কি ক'ব পাৰে তাছত তাই মানে যদি তোমাৰ ছ'চিয়েল মিডিয়াত দেও মানে বস্তুটো মানে কিবা ৰিল বনাই দেই গান গোৱা গাই পিনে তেতিয়া মানে তেতিয়া মানুহে ভালকে কব মানে কমেণ্ট ভাল কমেণ্ট দিব
হয়
অ তেতিয়া মানে এটা এটা মামে নিজৰ চেল্ফ কনফিডেন্স পাব ন মানে সেইটো ক্ষেত্ৰ মান ছচিয়েল মেডিয়া বহুত ভাল নিজে যদি তুমি ৰিয়েটিভিটি দেখাব পাৰা তেতিয়া ভাল।
হয়, হয়, তুমি যোনটো কথা কৈছা যে ছোৱালী এটাই গান গালে মানে ধৰা ষ্টেজত উঠিলে উঠাৰ পিছত বা লাষ্ট পৰে তাই এনেকুৱা হয় মানে ধৰা এতিয়া মোবাইলতে আজিকালিতো মানে বহুতো অনলাইনৰ যুগ মানে আজিকালি ধৰা তোমাৰ কিবা এটা গানে হওঁক বা ডেন্সে হওঁক বা নাচ গান আদি কৰি মানে দিলে তেতিয়া মানুহে উৎসাহ দিব তেতিয়া আগুৱাই যাব পাৰে। সেইটো এটা ভাল কথা কিন্তু তাৰ ওপৰত মানে যেনেকৈ ধৰা পইচা এটাৰ দু পিঠি থাকে মানে যিকোনো বস্তু এটাৰ ধৰা তোমাৰ ভালো থাকে বেয়াও থাকে আৰু এতিয়া ধৰা মোবাইলটোয়ে যদি তুমি ভাল কামত ব্যৱহাৰ কৰা বা মই ভাল কামত ব্যৱহাৰ কৰোঁ সেইটো ভাল কিন্তু যদি আমি বেয়া কামত মানে ব্যৱহাৰ কৰোঁ সেইটো বেয়া। মানে মোবাইলৰ মোবাইলৰ যোগেদি তোমাৰ বহুতখিনি আগুৱাই যাব পাৰি আৰু তোমাৰ মানে কিছুমান আজিকালি দেখিবলৈ পাওঁ যে পাওঁ যে স্কেমাৰ তোমাৰ ওলাইছে। মোবাইলত মানে এনেকুৱা সেনেকুৱা তেনেকুৱা বেয়া কামবোৰ দেখিবলৈ পোৱা যায়। মানে সেইবোৰ মানে আমি আচলতে ভাল টো ব্যৱহাৰ কৰিলে ভাল আৰু সেইটো মই ভাবোঁ।
উম, বুজিলো। আৰু তুমি চোৱা মোবাইলত মানে চোৱা এতিয়া সৰু ল'ৰা ছোৱালীবিলাকে চোৱা। কিছুমান মানে আমাৰ কাষতে আছে বাট মানে এনে মানে মোবাইল যদি নিদিয়ে মানে ভাতেই নাখায়।
হয়, হয়।
আগতে কেনে আছিল তোমাৰ চোৱা। এক চেকেণ্ড হা অ'। বাকী মানে আমাক সাধু কথা কৈছিল বা ভোতৰ ভয় খুৱাইছিল।
হয়।
এনেকুৱা আজি লৈকে বস্তু ইমান নোহোৱা হৈ গৈছে।
হয়, আগতে তোমাৰ এইটো মানে নাছিল ন মানে মোবাইলৰ যুগ মানে আইতা বা ককাসকলে আমাক যেতিয়া সাধুকথা শুনাইছিল। সেইটো এটা আমাৰ ভাল সময় আছিল মানে ধৰা কিছুমান নোহোৱা কথা কৈছিল। সেনেকে ভয় খুৱাই তুলিছিল আৰু মানে সাধুকতাই হওঁক বা কিছুমান কাহিনীয়েই হওঁক। এনেকুৱা এনেকুৱা হৈছিল তাত এনেকুৱা এনেকুৱা কথা আছিল এনেকুৱা কৰিছিল। সেনেকুৱা আমি পাইছো ম মানে সৰুতে সৰুতেও আমাক শুনাইছিল ব তোমাকো শুনাইছিল তেনেকুৱা কথা ধৰা আই আইতাসকলে এনেকুৱা কৈছিল বা ককাসকলে এনেকুৱা কৈছিল। সেইবোৰ আজিকালি নোহোৱা গৈছে আজিকালি মানে ল'ৰা ছোৱালী সকলে সেইটো না নাজানে আৰু। খালি মোবাইলটো দিলে। এনেকুৱা এনেকুৱা মানে আজিকালি মোবাইলটোত মানে সকলোবোৰ বস্তু পোৱা যায় ন। সেইবোৰতে ব্যস্ত দেখা যায় মোবাইলত।
ত' বাকী চাব যোৱা মোবাইলে মানে মৰা আজিকালি ল'ৰা ছোৱালীবিলাকৰ মানে ক্ৰিয়েটিভিটিটো নোহোৱা কৰি দিছে। মানে সিহঁতে নিজৰ একো ভাবিব মানে একো এবিলিটি নোহোৱা গৈছে।
হয়, হয়।
এতিয়া তুমি চোৱা স্কুলত কিবা এটা সামগ্ৰী কিবা এটা বিষয়ে ত মানে অলপমান ৰিচাৰ্চ কৰি আনিব দিলে তেতিয়া তুমি সি গুগল চেত জিটিপি দিব এনকে এনচাৰ ওলাই যাব সেইটোকে লিখি পিনে লৈ যাব স্কুলত সেইটো মানে ভাল হোৱা নাই অৱশ্যে এইটো মানে তোমাৰ এটা ক্ৰিয়েটি থংকি এ নিচিনা লাগে তুমি যিমান যানা সেইটো বিষয়ে লেখা না তুমি কিয় বেলেগত চাব লাগে
হয় মানে এইটো ক্ষেত্ৰত বেয়াও হৈছে আৰু এটা ক্ষেত্ৰত ভালো হৈছে ধৰা তোমাৰ আজিকালি মোবাইলৰ দ্বাৰা বহুতো মানে পঢ়া শুনা কৰে, কৰিব পাৰে। ধৰা এটা সি বি এয়ালে এয়ালে খনো মানে শিক্ষকে যোনটো শিকাই দিব সেইটোতো তোমাৰ এবাৰেই শিকায় দিব বা দুবাৰ শিকাই দিব তুমি যদি বুজিও নোপোৱা তুমি ধৰা তাতে বুজি পালো বুলি কবক ক'লা তাৰ পিছত ঘৰত আহি পাহৰি গলা কিন্তু মানে মোবাইলত ধৰা যদি ভাল কামত ব্যৱহাৰ কৰি তুমি সেইটোয়ে মানে যিখিনি পঢ়াই সেই খিনি ৰেকৰ্ডিং কৰি থ ৰেকৰ্ডিং কৰা থাকে সেইটো তুমি বাৰে বাৰে চাব পাৰিবা সেনেকুৱা ভাল কথাও দেখা গৈছে মোবাইলৰ দ্বাৰাই
বাকী মোবাইলৰ মানে কিছুমান বেয়া প্ৰভাৱো পেলাইছে যদি চোৱা ৰাতি তুমি শুব গলা তোমাৰ দশটা বানাত শুব গলা দহটাত ৰাতি ৰাতিপুৱা জল্দি উঠিম এতিয়া এই মোবাইলটো কাষত থাকিল টোপনি এনাই অলপ কেইটামানকে চত টোপনি আহি যাব সেনেকে বাৰটা বাজিল এটা বাজিল ছয় টা বাজিলে কি টোপনি নাহে সেনেকৈ ৰাতিপুৱা যেৰিকৈ উঠা হয় নিজৰ কামখিনিও হৈ নাহে সেইটো মানে বেয়া হৈ পৰিছে বুজিছানে তাৰ মানে কিছুমান মানে তোমাৰ এডভানটেজোছে ডচএডভানটেজো আছে
হয় মই ক'লো এ তোমাক মানে কি চব বস্তুৰে মানে ভালো থাকে বেয়াও থাকে এ মানে সেইটো অভ্যাসত পৰিণতি কৰিলে বেয়া যদি তুমি সদায় মানে মোবাইলতটো ৰাতি টোপনি যোৱাৰ টাইমত মানে মানে আজিকালি এনেকুৱা অ অভ্যাসে হৈ গৈছে যে মোবাইলটো কাষত থাকিব মোবাইলটো তোমাৰ নাচাওঁ বুলি ভাবিলে চোৱা যায়ে কাৰণ মানে মোবাইল আজিকালি বহুতো নতুন নতুন বস্তুবোৰ আহি থাকে মানে এইটো এটা অভ্যাসত পৰিণতি হৈ গৈছে যে টোপনি নাহে বগলী চাই থাকো চাই থাকো এনেকুৱা গৈ ৰাতি হৈ তাৰ পিছত ৰাতিপুৱা হাৰি নাপাওঁ এনেকুৱা হয় মানে সেইটো যদি তুমি মানে নিজে ভাবা বে মই মোবাইল। তোৰ মানে এনেকুৱাকৈ শুই যাম। তেনেকুৱা তটো কৰিলে ত সময় লগত মিলাব লাগে আৰু মোবাইল কামত ব্যৱহাৰ কৰিলে। ভাল যদি বেয়া কাম ব্যয়ৱহাৰ কৰে তেতিয়া বেয়া হয় তোমাৰ-
তুমি কি কামত ব্যৱহাৰ কৰিছা। মানে হৈ ভাল। মানেহে হ'ব তুমি নিজে মানে কমোৰ কৰিব লাগিব আৰু
হয় হয় তোমাৰ এনে বেয়া কিবা এনেকুৱা মানে কাহিনী আছে। আছে নেকি যে মোবাইলৰ মই এইটো ভাল কৰিলো এইটো এনেকুৱা টাইপৰ বেয়া কৰিছো এনেকুৱা আছে নেকি,। বা এনেকুৱা বেয়া অভ্যয়াস এটা হৈ গৈছে।
এ
হয়।
এ বিশেষকৈ চাব যোৱা মোৰ কথা কওঁ মানে। বাহিৰৰ লগত এতিয়া মই শুৱা নাই বাট মানে এনে টাইমত। তাই আছিল য'ত মই ৰিলেশ্বিপ পুৰা এডিক্টেড হৈ গৈছিলো। মানে বা এতিয়া ৰাতিপুৱা দৌৰিব যাওঁ মই, তোমাক কৈছো মই আগতে, চ' মানে দৌৰিব যাব নোৱাৰো, ইচ্ছা নোযোৱা হয়, ৰাতিপুৱা দেৰিকে উঠা হ'লো।
হয়।
অ' পঢ়া শুনা মাৰ সময়তো ৰিল চাই থকা স্কৰ্ল কৰি থাকিলো, মানে সেনেকে মানে বহুত ছোএটা সময়ত মোৰ, বাট এতিয়াৰ মানে এতিয়া কমাই দিছো ৰিলচ চোৱাটো মানে, বস্তুবিলাক কাম বিলাকো হৈ অহা হৈছে।
হয়। মানে সেইটো অভ্যাসত পৰিণতি কৰাটো বেয়া আৰু, মোৰো তেনেকুৱা হৈছিলে আগত। কিন্তু এতিয়া মানে তেনেক এনেকুৱা এটা নাই আৰু, মই মানে সময়মতে শুই যাওঁ সময়মতে উঠো। মানে মোবাইলটোত ইমান এটা মানে চাই নাথাকো আৰু। ঠিক আছে বাৰু তোমাৰ লগত আজি কথা পাতি বহুতখিনি ভাল লাগিল।
সেইটো মোৰো ভাল লাগে বহু শিকিব পাৰিলো।
হয়। দিয়া পিছে ধন্যবাদ।
ওম'।